হেল্ল' অ শুনিছো শুনিছো কি কৰিছে?
এ আ বহি আছো। তুমি কি
অ সেইয়া বহি আছো। ঘৰত ভাল?
উম ভাল ভাল। তোমালোক ভাল নহয়?
বাকী ভাত পানী খালা।
খালো খালো।
গৰম কেনেকুৱা পৰিছে!
গৰম আজিও বহুত ৰত দিছে অ।
উম হ মই তোমাৰ লগত কথা এটা আলোচনা কৰিম বুলি ফোন কৰিছিলো?
হয় কোৱাচোন।
এতিয়াতো গৰমতো মানুহৰ কিমান বেমাৰ আজাৰ হয় মানে গৰম দিনতটো বেছিয়ে। বেমাৰ আজাৰ হয় মানুহৰ।
হয়
মই কথাটো হ'ল মানে আমাৰতো? চহৰ বিলাকত অকমান চিকিৎসাটো অকমান উন্নত মানৰে। গাঁৱত হে অকল চিকিৎ। ছাটো অকমান মানে লেহেম গটীয়া। মই তোমালে মানে প্ৰ। প্ৰশ্নটো এইটয়ে আছিল যে আমাৰ এতে গাঁৱৰ চিকিৎসা সমূহৰ কাৰণ সমূহ মানে। কিছুমানতটো কাৰণ আছে চিকিৎসা সমূহৰ কাৰণ সমূহ। আৰু হেৰি ইয়াৰ সমাধান সমূহৰ মানে কিবা হেৰি উলিয়াব পাৰিম নেকি?
আহ।
গাঁৱৰে চিকিৎসা সমূহত কাৰণসমূহ আৰু সমাধানৰ বিষয়ে মানে আলোচনা কৰিম বুলি ভাবিছিলো তোমাৰ লগত।
আমাৰ ধৰা আমাৰ গাঁৱত মানে বিশেষকে কি হয় ডাক্তৰ বিলাক খুব কম থাকে হস্পিতেল বিলাকত। খুব বেছি এজন বা দুজন দিয়াৰ থাকে।
অ গাঁৱত মানে হেৰি হয় ডক্তৰ বিলাকৰ ভাল ডক্তৰ পাবলে মানে টান গাও বিলাকত। প্ৰায়বিলাক ডক্টৰ চহৰত তে থাকে চহৰত মানে আহ যাহ কৰিবলৈও সুবিধা হয়, তাৰপিছত তাত মানে সিহঁতৰ থাকিবলে অকমান সহজ হয়।
হয় বিশেষকে বা চাবাচোন বাহিৰৰ ৰাজ্য বিলাকৰ নিচিনা আমাৰ ইয়াতো নহয় তেনেকুৱা ডাক
নহয় নহয় বাহিৰৰ দেশতটো আমাতকৈ ভাল মানে। আমাৰতো এতিয়া উচ মানে বহুত এটা যদি ডাঙৰ বেমাৰ হয় তাৰ কাৰণে আজিকালি ওলাইছে হ'লেও মানে। গুৱাহাটীতে ইমান ডাঙৰ মেডিকেল আছে মেডিকেল আছে আকৌ লখিমপুৰত টো আছে আমাৰ হলেও ডিব্ৰুগড়তো আছে দেখি গম পোৱাই চাগে ডিব্ৰুগড়তো? কিমান ডাঙৰ আছে মেডিকেল খন কিন্তু হ'লেও বেছি বেচি যদি ডাঙৰ বহুত চিৰিয়াচ এটা কেচ হয় সেইটো বাহিৰ লখি দিয়ে। বাহিৰত গৈহে মানে ভাল কৰিব পাৰি। এতিয়াতো আমাৰ চোৱা গাঁৱৰ মানুহখিনি ইমান অৰ্থনীতিক মানে অৰ্থনতিক দিশত ইমান ভাল নহয় স সফল সবল নহয় মানে সিহতি। সিহঁতৰ মানে পইচা চৰিচাৰ অভাৱ অকল গাঁৱতটো কৃষিয়ে বেছি। কৃষিতে মানুহ মানে বেছি হেৰি থাকে জড়িত থাকে। কৃষিতনো মানুহে মানে ভাল ভাল যদি বছৰেকত ভাল হয় ভালেই কিন্তু যদি কৃষিও বেয়া হয়তটো অৰ্থনৈতিক দিশত একেবাৰে মানে দুৰ্বল হৈ পৰে তাৰ ফলত বাহিৰলৈ নিবলৈ অসুবিধা হয় কিছুমানটো এনেকে বাহী ক ক
সেইটো কাৰণে ধৰা তেনেকুৱাত মানে এনেকুৱা এটা হয় যায়, নিজৰ মাটিকনকে সময়ত বেছি দিব লগীয়া হ'ব অৱস্থা হয়গে বাহিৰলে নিয়া জহত।
হয় হয় তেনেকুৱাতো কিছুমানতো মাটিও নাথাকে। হয় হয় আমাৰো এইফালে দেখা যায়। কিন্তু কিছুমানৰটো ইয়াতকৈ কিছুমানৰ মাটি বাৰীয়ে নাথাকে সিহঁতেতো নিব লাগিব বাহিৰলে।
হয়।
সিহঁতৰ কিছুমানতো নিব নোৱাৰাৰ ফলত সিহঁতে ইয়াতে মানে কিছুমান ইয়াতে মৃত্যুবৰণ কৰিবলগীয়া মুখৰ আগতে।
হয়। চাবা আমাৰ গাঁৱত এতিয়া যিবোৰ মানে চৰকাৰী হস্পিতেল থাকে তালে তুমি যাবা মানে দুজন বা এজন ডাক্তৰ থাকিব তাতে তোমাক যদি মেডিচিন খিনি লেখা থাকে বা ইয়াতে পাব বুলি ভাবিবা সেই মেডিচিন কেইটাও তুমি সময়ত নোপোৱা মানে কাহ জ্বৰ বা মাথা বিষৰ টেবলেট গেই এতিয়া তুমি বিচাৰিবা হস্পিটেলত সেই মেডিচিন কেইটাও নাই বুলিয়ে কয়। সেইকেইটাৰ কাৰণেও আমি ফাৰ্মাচীত কিনিব লগীয়া হয়। এনেকুৱা মানুহ থাকে ধৰা ফাৰ্মাচীলৈ যাবলৈ তেওঁলোকৰ পইচা পাতিও কথা থাকে যেনে তেনে দেখুৱাই আহিম যাব হস্পিটেলত পাম বুলি কিন্তু হস্পিটেলত পোৱা আশা খুব কমেই থাকে
হয় হয় কিন্তু গাঁওৰ এতিয়াতো এতিয়া গাওঁ বিলাকৰ সমস্যা যোনবিলাক মানে উম নদী কাষৰীয়া অঞ্চলত এতিয়াতো কিমান দেখিছাই বানপানীয়ে কিমান দেখা দিছে দল নদীতো নকওৱে চহৰীয়া অঞ্চলতো গোটেই বানপানীয়ে আৱৰি পেলাইছে ফলত মানে এতিয়া কিছুমানৰ ডায়েবেটিছ কিছুমানৰ মানে বহুত ডাঙৰ হাপানিছ জনদিছ এইবিলাক ৰোগে দেখা দিছে তাৰ ফলত সিহঁতি হস্পিতেললৈ পানী যাব নোৱাৰাৰ ফলতো সিহঁতৰ মানে কিছুমানতো যাবই নোৱাৰে এনেকুৱাই পানীতে ডিঙিলৈকে বুৰ হৈ থাকে তাৰ ফলতো মানে কিছুমানে বহুত ডাঙৰ ডাঙৰ বেমাৰ হৈ গৈছে আৰু এতিয়া দেখিবা পানীত এতিয়া দেখিবা সাপ চাপ মানে বিষাক্ত বস্তুও গৈ থাকে তাৰ ফলত যদি এটাই যদি দ মানে খুটি দিয়ে তাৰ ফলত মানুহৰ মৃত্যু হবই আমি সেই সোনকালে নি নিবলেও মানে ওৱান জেৰ এইট ফোন কৰোঁ ওৱান জিৰ এইট পোৱালেহি সি মানে আমাৰ অৱস্থা বেয়াই হৈ যায়
হয় হয় এতিয়া বিশেষকে মানে এই সময়কনত বিশেষকে ট্ৰাইফট জ্বৰটো বেছি হ'বলৈ মানুহ বিলাকৰ বহুত বেছি হয় ট্ৰাইফটো কিন্তু ট্ৰাইফড টো হ'লে মানে নিজেও অকমান মানে কি হয় উ খোৱা বোৱাৰ প্ৰতি অলপ যত্ন ল'ব লাগে বিশেষকে বইল খাব লাগে নিজৰো কিছুমান বেমাৰ নিজেও ঘৰত তেও কিছুমান বেমাৰ ভাল কৰিব পৰা যায় কম পৰিমানে ধৰা গৰম পানীটো ব্যৱহাৰ কৰিব লাগে কুহুমীয়া
হয় এতিয়াতো আমাৰ দেখিবলৈ পোৱা যায় কৰ্কট ৰোগ বেছি হৈছে
হয় ক
সেই কৰ্কট ৰোগটো মানে আমাৰ ইয়াতো আমাৰ গাঁৱলীয়া অঞ্চলতো তাক মানে হেৰি ভাল কৰিব পৰা মানে এনেকুৱা মানে ভাল হস্পিতেল গাঁৱীয়া গাঁৱলীয়া অঞ্চলত দেখা পোৱা নাযায়। এই এইবিলাক ভাল কৰিবলে আমি দূৰলৈ নিব লাগিব।
হয়, বিশেষকে জে এম চিলে নিব লাগে গুৱাহাটীত।
হয়, হয় তাতো জি এম চি নহয় লখিমপুৰতো আজি আজিকালি হস্পিতেল ওলাইছে ভাল মানে, লখিমপুৰ মেডিকেল কলেজ খন বহুত ভাল। হলেওতো কিছুমানৰো তালৈ যাবলেও মানে সক্ষম নহয়। তাৰ ফলত আমি মানে কি কৰিব লাগে আমি নিচা জাতীয় বস্তু বিলাক মানে খাব নালাগে। তাৰ যেনে তামোল, পান তাৰ পাছত আকৌ নিচা কৰা এইবিলাক মাদক দ্ৰব্য সবিলাক একোৱে মানে আমি সেৱনে কৰিব নোৱাৰি। তাৰ ফলতো যদি আমি গাখীৰ অকমান অকমানকে খাওঁ। তাৰ ফলত আমাৰ মানে নিজৰ স্বাস্থ্যৰ কাৰণে বহুত মানে ভাল গাখীৰ বস্তুতটো। প্ৰটিন থাকে গাখীৰত।
হয়, বিশেষকে মানুহৰ ঘৰত গম পাইছা, প্লাষ্টিকৰ বস্তু যে, যেনে পলিথিন, বটল এনেকুৱা জাতীয় বস্তুবোৰ খুব কমেই মানে জুই ধুৰিব লাগে। কিছু আজিকালি মানুহৰ তেলটো কেৰাচিন তেলটো নাপায় প্ৰায় মানুহে পলিথিনেদি জুই ধৰে, সেইটোও ভুল কৰিব নালাগে। এনে সেই পলিথিনৰ গেছটোও কৰ্কট ৰোগৰ কাৰণে বহুত ভয়াৱহক।
অ। আজিকালিতো আমিতো পুষ্টিকৰ খাদ্যয খাবলে মানে আজিকালি হেৰিয়ে হৈছে পুষ্টিকৰ অভাৱতো মানুহৰ বেমাৰ হয়। কিন্তু আজিকালিতো গ আমাৰ গাঁওৰ মানে গাঁৱত কি চহৰত কি চব মেডিচিন দিয়া মানে দৰব দিয়া শাক-পাচলিয়ে বিকি যায়। তাৰ ফলত সেই শাক কিছুমান শাক-পাচলি খালে মানে আমাৰ নিজৰে অপকাৰ কৰে আৰু নাখালেও নহয়। খাব কিহে ভাত কিতা কিন্তু সেইবিলাকো বুজাত এতিয়া আমি দৰব পাতি বব্যৱহাৰ নকৰাকে মানে আমাৰ খেতি-বাতি কৰিব লাগে। আমাৰ ঘৰুৱা সাৰ ব্যাৱহাৰ কৰি যেনে গোবৰ। তাৰপিছত আকৌ গোবৰ এনেকে কিবা-কিবি শাক-পাচলি এনেকে গাঁত খানি তাত পুতি মানে পেলাই মেলি তাৰ পৰা ওলোৱা সাৰ খিনি বব্যৱহাৰ কৰিব লাগে আমি। আৰু ইয়াৰ কিছুমান মানে আমাৰ সমাধানো আছে। যেনে আমি ই ধনে আমি মানে এতিয়া আমাৰতো ডাক্তৰৰ অভাৱ আমাৰ এই গাঁওৰ অঞ্চল বিলাকত আমি এনেকুৱা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী ছোৱালীক ভাল শিক্ষা দিব লাগে। যাতে সিহঁতি ডাঙৰ হৈ ভাল মানুহ হওক কিছুমানতো তাৰ আমাৰ আমাৰ গাঁৱলীয়া অঞ্চলৰ পৰাই কিছুমান ডাঙৰ ডাঙৰ মানুহ হয় আমি ক'ব লাগে যে আমাৰ গাওৰ অল অঞ্চলত দেখিছ ই মানে ডাক্তৰৰ অভাৱ তহতি ভালকে পঢ়া শুনা কৰি ডাক্টৰ ৰ হৈ আমাক যাতে পাছলৈ অকমান চাওঁ। আৰু গাও অঞ্চল বিলাকত যাতে চহৰততো চব মানুহেই থাকে গাওঁ অঞ্চলতে মানে ডাক্তৰ বেছি ভাল মানুহৰ অভাৱ। কিন্তু তহঁতি গাওঁ অঞ্চল বিলাকৰ মানে উন্নতি কৰিব লাগিব। এনেকে আমি শিক্ষা দিলেহে চাগে আমাৰ গাওঁ অঞ্চল বিলাক উন্নতি হবলৈ ধৰিব। চৰকাৰও এইবিলাকৰ ওপৰত মানে আই হেৰি কৰি আছে। তেনেকৈ চাই আছে আমাৰ অঞ্চল বিলাকো ভালদৰে নিৰীক্ষণ কৰি। কিন্তু, এতিয়ালৈকে একো হেৰি কৰিব পৰা নাই।
বিশেষকে আজিকালি চাবচোন মানে কি চৰকাৰী আৰু প্ৰাইভেট প্ৰাইভেট হস্পিতেলো আমাৰ নিচিনা দুখীয়া মানে, এ নিম্ন-' সেইবিলাক মানুহ বিলাক যাবই নোৱাৰে বহুত বেছি ভয় লগা হয় প্ৰাইভেট বিলাক
মানে মৃত্যুৰ হাৰতটো বেমাৰত মৃত্যুৰ হাৰতটো কমিছে। আগতেতো অধিক আছে মৃত্যুৰ হাৰ মানে যেতিয়া আমাৰ ভাল ভাল চিকিৎসাৰ মানে ব্যৱস্থা নাছিলে। তেতিয়াতকৈ এতিয়া আমাৰ এনেকুৱা কৰিব লাগে গাঁৱলীয়া অঞ্চল বিলাকত যত মানে বানপানী হয় সেই জেগা বিলাকত ওখ ওখ মানে ভেটি তুলি তাত চিকিৎসা মানে চিকিৎসালয় স্থাপন কৰিব লাগে। অ এতিয়াতো কিছুমান মানে চাহ পাহাৰীয়া অঞ্চলতো মানুহ থাকে। কিন্তু পাহাৰীয়া অঞ্চল অঞ্চলৰ পৰা মানে লাগিলে গাঁৱলীয়া অঞ্চললৈকে আহওক বা এই নগৰ অঞ্চললৈকে যাওক কিন্তু তাৰ পৰা যদি কোনোবা চিকিৎসা মানে ৰোগী এজনক আনিবলৈ যোৱা যায় বহু সময় লাগে। আমি এইটো বিচাৰো যে পাহাৰীয়া অঞ্চল বিলাকতো এখন হস্পিতেলৰ প্ৰয়োজন হয় আমাক।
হয় হয়।
আৰু আমাৰ প্ৰতিটো মানে প্ৰতিটো জিলাত বা প্ৰতিটো সমস সমষ্টি বুলি নকওঁ প্ৰতিটো মানেচ অকনমান ওচৰে পাজৰে আমাক মানে মানসিক স্বাস্থ্য কেন্দ্ৰ এটাও প্ৰয়োজন হয়।
হয় হয়।
উম আমি মানে আমি যিমান
চাবচোন গাঁৱলীয়া মানুহখিনি কিছুমান আছে মানে চব নহয়। কিছুমান মানুহ এনেকুৱা আছে সেইটোৰ দৰৱ মই ঘৰতে বনাই খাই দিব পাৰো দা ঘৰ ওচৰত পৰামৰ্শ নোলোৱাকেও কিছুমান মানুহে মানে দৰৱ নিজেই বনাই নিজ
হয় কিছুমানতো বেজ বেজালিক কৰি এইটো বেমাৰ হৈছে বেজ নিৰ ওচৰত দেখাওগে কি হৈছে বেজে গম পাব এনেকুৱা কৰাৰ ফলতো কিছুমানৰ মানে জীৱন মানে গুচি গৈছে। বাৰু কথা পাতি ভালে লাগিল আপোনাৰ লগত আগলৈও এনে আলোচনা কৰিম বুলি আশা থাকিল।
হ ব হয়